হেল্ল'
হেল্ল'
শুনিছা? অ'হ কি কৰিছা?
মই এনেই আছো। তুমি?
মই এনেই, অ, অকণ বাহিৰত বহি আছো।
অ'হ কিবা খালা নাই?
খালো-খালো।
সন্ধিয়া এই চাহ, তেনেকে কৰি খালো আৰু।
আমি এতিয়া ওলাই যাম নহয়, কিবা খোৱা যদি আহিবা।
ক'লে ওলাই যোৱা?
তাৰমানে ওলাই যাম মানে ঘাই বঙাবলৈকে দোকান খনলৈ ওলাই আহিবা পাৰিলে, কিবা এটা খাই ল'ম।
তাকে চাওঁ
এ-এ মই আছো, ভণ্টি মই।
হম
উম অই, তোমালোকৰ তাত কলংগৰ পৰা ঘৰ তোমালোকৰ ওচৰতে ন? কলেজৰ কথা এনে কি-কি জানা তুমি?
তোমাম আমাৰ ককাহঁতে কোৱা কাহিনী বোৰ আৰু আইতাহঁতে মানে প্ৰথম কেনেকে হেৰি হৈ হৈছিলে আৰম্ভ হৈছিলে।
উম।
উম তোমাৰ ককাহঁত মানে তেতিয়া সৰু সৰু আৰু তোমাৰ। ককাহঁতে কোৱা মতে আৰু অংকুৰ মুকুল মানত। পঢ়ি থাকে চাগে আৰু তেনেকুৱা আৰু তাৰপা। তোমাক ককা। তাৰমানে আন্দোলন হৈ থাকে দেখি থাকে। তাৰপৰা সেইবাৰ যোনবাৰ। নে কনকলতা বৰুৱা গৈছিলে সেইবাৰু। ককাহঁত আগফেলাই আছিলে ককাহঁত তেতিয়া। এনেকে কনকলতা হঁতৰ লগত একেলগে তাৰ মানে চাইডে চাইডে দৌৰি দৌৰি গৈছিলে আৰু। তেতিয়া মানে যোনখিনি মানুহে হেৰি কৰিবলৈ আহিছিলে আন্দোলন। কৰিবলৈ আহিছিলে সিহঁত। তে মানে আমাৰ ককাহঁতক খেদি দিছিলে ঘৰলৈ যাত তহঁত বুলি সৰু সৰু পোৱালি। তাতে।
অহ।
তাৰপা। তোমাৰ সিহঁত গুচি গ'লগে। আন্দোলন কৰিব তোমাৰ গ্ৰোপ বিলাই কণকলতা বৰুৱা একেবাৰে আ গত আছিলে তাৰ পিছত মুকুন্দ কাকতি তোমাৰ পটেছ। কৰি থাকোঁতে সেই তাৰমানে ব্ৰিটিছৰ পুলিচ। পুলিচ পুলিচে তোমাৰ সীমাবাদ। দিছিলে এই সীমাৰ আগত আহিবলৈ হাক দিছিলে কনক কনকলতা বৰুৱাৰ। আপোনালোক যদি প্ৰথম গুচি গৈছিলে আগলে। সেইকাৰণে সিহঁত দু দুয়টাকে গুলি মাৰি দিছিলে।
অহ। উম কনকলতা বৰুৱা বহুত সাহসী আছিলে ন।
হু
তেওঁ তেতিয়া বয়সতো বহুত কম আছিলে ন ষোল্ল বছৰ মান আছিলে নেকি ন।
তাৰ পিছত ‌মূলা গাভৰু বুলি কয় নহয় সেই।
অ।
উম।
সৰুৰে পৰাই কনকলতা বৰুৱা বহুত সাহসী আছিল বুলি শুনিছোঁ।
উম আমিও শুনা কাহিনী এতিয়া।
উম।
তোমাৰ আমাৰ ককা বায়েক যোনজনী ডাঙৰ আছিল ন ককাত ককাতকে। তাৰপৰা সিহঁতৰ পথাৰলে মানে আমাৰ ঘৰ ফালেদি যায়।
অহ।
তাৰপৰা আইতাহঁত‌ আমুক আৰু কোনোবা কোনোবা। তেনেকে মানে আৰু জেদ লগা দি লাগিলে।
অ।
তোমাৰ উম কনকলতাহত সদায় মাটি মাটিৰে মাটি ৰুবলৈ যায়। তাৰপৰা স্কুল স্কুল যাই নেকি তাৰমানে তেনেকুৱা অলপ চলপ পাহৰিছোগে আৰু বহুত। আগতে কৈছিল আইতাও আমাকো। তাৰা পা জেদ লাগি পেলাই আহে তাই। তেতিয়া মানে হেৰি কৰিছিলে তোমাৰ এইটো কি। লগৰ খিনিৰ লগত, হেৰি কণকলতা বৰুৱাক দে দেৰি নে কলি বুলি মাতে আৰু, ভনীয়েকৰ নাম দেৰি হৈ বোলো অ ভনীয়েকৰ নাম দেৰি, তা বাৰু, বায়েকৰ নাম কনকলতা বৰুৱাৰ নাম কলি।
উম।
তেতিয়া তোমাৰ, লগৰখিনিৰ লগত যে তাৰমানে এয়া হেৰি লাগি পেলাই আৰু
অহ অহ।
তেতিয়া তোমাৰ কনকলতা বৰুৱাক আমাৰ আই - আইতাহঁতে জোকাইছিলে, কলি দেৰি হল কলি দেৰি হল বুলি। তেতিয়াতো সৰু সৰু জোকাই - জোকাই পেলাই জিকে আও কনক লতা বৰুৱা হঁতে শুনিলে
অ'।
আমাৰ আইতাক বোলে ধৰি লৈ চুলিত ধৰি জোকাৰি পেলালে। সৰু কাহিনী এইবিলাক, উম আইতা এতিয়া আমাৰ আইতাও ঢুকালে বাৰু।
উম।
যোনজনী আইতাক হেৰি কৰিছিলে, এই কেইদিনমানৰ আগতে ধু
অ'।
তেনেকে এতিয়া, বহুতখিনি বু আ কিন্তু কনকলতা বৰুৱাৰ কাৰণে এতিয়া আমাৰ জেগাতো বহুতখিনি উন্নতও হ'ল।
উম হয় হয়। তোমালোকৰ তাতেতো, অ'। আৰু কনকলতাৰ নামত হাইস্কুলো আছে ন?
অ' কনকলতা হাইস্কুল অকল তাত ছোৱালীখিনি পঢ়িব পাৰে। তাৰ পৰা গৈ এতিয়া কনকলতা ইউনিভাৰ্চিটি বনাই আছে। এইবিলাক, এই নাৰ্চিং ইনচ টিটিউট বনালে। এতিয়া কনকলতা বৰুৱাৰ ঘৰতো মিউজিয়াম নিচ নাও বনাব বুলি শুনিছো।
তেতিয়া তেওঁলোক ঘৰৰ মানুহখিনি ক'ত থাকিব?
ঘৰৰ মানুহখিনি এইফালে যোনফালে কনকলতা নাৰ্চিং ইনষ্টিটিউটখন বনাইছে। সেইফালে পঠিয়াই দিব।
উম।
তেনেকে বহুত আৰু বহুত মানুহে সেইকাৰণে চিনিও পায় বৰঙাবাৰী কোৰ্ট বুলি কলে। তেতিয়া কৈ দিলেই হ'ল আৰু কনক লতা বৰুৱা শুনিছে নহয়? কনকলতা বৰুৱা ঘৰৰ ওচৰত বুলিয়ে মই চিনাকি দিওঁ আও। ক'বাত গলে মেলিলেও।
অ'।
খালি যেনিবা এতিয়া মানে সেই ফৰ লাইনৰ ৰাস্তাটো আহি যোৱাৰ পিছৰ পৰা
অহ।
কনকলতা মূৰ্তিটো মাজেদি দিয়া কথা আছিলে এতিয়া দুফাল দি ৰাস্তা থাকিলে কিন্তু কি কৰিলে নাজানো আৰু একফলীয়া কৰি পেলালে। সেইকাৰণে কন এতা মূৰ্তিটোত চেণ্টাৰৰ ফালে থাকি গ'ল চেণ্টাৰটো বহি গ'ল এতিয়া মানে কনকলতা মূৰ্তিটোও মানুহ নেদেখা হ'ল আৰু। নবা আগতে চিন আছিলে এইটো-এইটো বৰঙাবাৰী চেণ্টাৰ বুলি।
অহ, সেইটোৱে
এতিয়া লাহে- লাহে মানুহে গম নোপোৱা হৈ- হৈ আহি আছে আও। আকৌ গহপু-গহপুৰতো বৰপুখুৰী ব-বনাইছে, বৰপুখুৰী পাৰত কনকলতা মুকুন্দ ঘুৰি এনেকে মুক্তি যোদ্ধা খিনিৰ ফটো অহ, কি? মূৰ্তি প্ৰতিমূৰ্তি বনাই থৈছে। জে-জেগাতটো বৰ ধুনীয়া যেন তোমাৰ তাত কাছ আছে, মাছ বিভিন্ন বিভিন্ন মাছ
অ' তাত যে জানা, তাত মোৰ নামতো কাছ এটা দিছে, আমাৰ ককাই।
অ'।
বেছিদিন হোৱা নাই। বিছি দিন হোৱা নাই এবছৰো হোৱা নাই। আমাৰতো ককাহঁতৰ ঘৰ ইয়াত তাৰমানে তাতে ন '
অহ
অলপ তাৰে ওচৰে - পাজৰে গাই না
হম
প্ৰায় বহুত মানুহে
কিহৰ কাৰণে?
কল্যাণী মন্দিৰ গম্ভৰ, বুলি কয়।
কাটিলো
উম
হেল্ল',
অ',
অ', বাকী মোক কেতিয়াবা দেখুৱাবা।
ন' কেতিয়াবা আহিলে কবা মই চব বঙাবাৰী কদম কনকলতা ইচ এইটো সমাধি ক্ষেত্ৰও ইয়াতে আছে, সমাধি য'ত দিছিলে হেইদ স্কুলৰ চাইদতে আছে তোমাৰ কনকলতা স্কুলৰ চাইদতে বনাই থৈছে ধুনীয়াকে।
খালি যেনিবা সেইখিনি মানে বস্তু খিনি ভালকে যত্ন ল'ব লাগিছিলে। এতিয়া কোনো মানুহ গম নাপাই সেনে নাহেও। আহিলে যোৱা ফুৰাম তোমাৰ ইয়াত গহপুৰ পুখুৰী তাৰপা ইফালে তোমাৰ বৰঙাবাৰীতো দেখুৱাম ক'ত- ক'ত কি -কি আছে। কনকলতা বৰুৱাৰ
ফোন এটা কৰিব কৈছে তোমাক কিবা এটা কব বলে। হেল্ল' বাকী আৰু মুকুন্দ কাকতিৰ ঘৰ?
উম, মুকুন্দ কাকতি ঘৰ তোমাৰ এইফালে মৰমি চেন্টাৰ ফালে।
অ'।
তুমি চিনি নাপাবা তোমাক আহিলে মই সেইবিলাকো দেখুৱাম ক'ত ক'ত কি কি আছে। তেতিয়াত গম পাবা আৰু এতিয়াতো কৈ থাকিলে তুমি নামটোহে শুনিবা জেগাবিলাক নেদেখা দেখা
উম হা লো
উম
মই এবাৰ গৰম বন্ধত আহিম ছাৰ যাম অ জাম ছাগে তোমালোকৰ ঘৰ ফালে।
অহ, তেতিয়া ক'বা দুইটা ফুৰিবলে যাম।
উম- উম
উম কথা বতৰা পতাও হ'ব, অহ হ'ব।